হয় নমস্কাৰ।
মই আপোনাৰ লগত পানী বিষয়ে আলোচনা কৰিব বিচাৰিছিলো আপোনাৰ। সময় আছে যদি আলোচনা কৰিব পাৰিবনে
হয় মই নিশ্চয় পাৰিম।
উম। আমাৰ জীৱনত প্ৰয়োজন হোৱা আমাৰ জীৱনত প্ৰয়োজন হয় পানী। আপুনিতো জানেই চাগৈ অ সেই পানীৰ বিষয়ে আমি পানী পানীৰ বিষয়ে আমি পানীৰ বিষয়ে আলোচনা কৰিম যাতে পানীৰ
উম।
দৈনন্দিন জীৱনত কি কি কেনেকৈ ব্যৱহাৰ কৰা হয় সেই বিষয়ে আপুনি ক'ব পাৰে যদি কওকচোন। উম।
হয় মই যিখিনি জানো আপোনাক জনাব বিচাৰিছো অ আমাৰ জীৱনত পানীৰ যথেষ্ট ভূমিকা আছে বা গুৰুত্ব আছে। অ পানী মানুহৰ প্ৰাণ জীৱৰ প্ৰাণ পানী নহলেতো আমি। কোনেও জীয়াই থাকিবই নোৱাৰো গতিকে পানীৰ প্ৰয়োজন হয় মানে খোৱাৰ পৰা এ ৰন্ধা বঢ়াৰ পৰা কাপোৰ কানি ধোৱাৰ পৰা খেতি পথাৰত হওক বা সকলো দৈনন্দিন জীৱনত মানে এ সকলো কামতে পানী ব্যৱহাৰ হয় বুলি ক'ব পাৰি।
উম হয়।
আমাৰ শৰীৰত এ পানীৰ যথেষ্ট পৰিমণ আছে আমি যথেষ্ট পৰিমমানে পানী খাব লাগে। আমাৰ যিহেতু ষাঠি শতাং অংশ মানে। আমাৰ দেহটো পানীৰে গঠিত গতিকে পানীৰ বহুত বেছিয়ে গুৰুত্ব আছে আমাৰ জীৱনত। মই ভাবো আৰু তেনেদৰে।
উম।
হয়, হয় পানীৰ প্ৰয়োজন হয়। উপকাৰিতাও আছে পানীৰ খোৱা পানীৰ যথেষ্ট উপকাৰিতাও আছে। অ ধৰি লওক পানীয়ে মানে আমাৰ আহাৰ হজম হোৱাত সহায় কৰে। আৰু আমাৰ এই গৰমত। কাম ওলাই মানে আমাৰ শৰীৰৰ উত্তাপটো বাহিৰলৈ ওলাই দিয়ে কামৰ জৰিয়তে। তাৰপৰিও পানী খালে আমাৰ। ছালৰোজ্লতা বৃদ্ধি হয় আমি জানো সেই কথাটো। লগে য পানীয়ে আমাক কাম কৰিবলৈ শক্তি দিয়ে।
উম উম হয়। মানে আমাৰ জীৱনৰ অত্যন্ত অত্যয়ন্ত প্ৰয়োজন। হয় হয় প্ৰয়োজনীয় বস্তু পানী আমাৰ দৈনিক জীৱনত আমি ৰাতিপুৱা
উঠাৰ পৰা ৰাতি শুৱালৈকে পানীৰ প্ৰয়োজন ব্যৱহাৰ হয় থাকে।
উম ৰাতিলৈ শুৱালৈকে উম হয় হয় আপুনি ঠিকে কৈছে আমাৰ যেনে। কৈ ৰাতিপুৱা উঠি আহ মোক ধোৱা ব্ৰাছ কৰি মুখ ধোৱা, গা ধোৱা, কাপোৰ ধোৱা
সকলো কামতেই পানী পানী ব্যৱহাৰ হয়।
উম আমাৰ পানীৰ প্ৰয়োজন হয় সেই
হয় সেই আমি শুদ্ধ মানে চাফা পানী সেইকাৰণে খাব লাগে যাতে আমি সু স্থ হৈ থাকিব পাৰো।
উম হয় হয়।
সদায় আমি ফিল্টাৰ কৰি উতলাই ঠাণ্ডা কৰিয়ে পানীবোৰ খাব লাগে। তেতিয়া আমি পানী খোৱাৰ লগতে আমি সুস্থ হৈয়ও থাকিব পাৰিম। গ দূষিত পানীৰ পৰা আমি দূৰত থাকিব লাগে সেইটো সকলোৱে জানে। দূষিত পানী খোৱাৰ ফলত আমাৰ এ যথেষ্ট বেমাৰ ধৰি লওঁক জণ্ডিছ টাইপইড হয়। অ মাৰাত্মক ৰোগ বিলাক আমাৰ দেহত দেখা দিব পাৰে আৰু পানী দূষিত পানী খোৱাৰ ফলত।
উম হয়। আমাৰ পানীৰ প্ৰয়োজন হয় এনেকুৱা জীৱনত আমি পানী। পানীবোৰ যেনেকা আমাৰ প্ৰয়োজন হয় আমাৰ পৃথিৱী এতিয়া পানীৰ বহুতো প্ৰদূষিত হৈছে আমি মানুহৰ
প্ৰদূষিত হৈছে পানী হয় নিশ্চয় সেই প্ৰদূষ প্ৰদূষণ আমি ৰোধ কৰিব লাগে যেনেকে নহলেও আৰু কি কি কাৰণত প্ৰদূষণ হৈছে তাৰ উম বিষয়ে আমি জানি লোৱাটো ভাল।
উম উম হয় আপুনি ঠিকে কৈছে প্ৰদূষণ হোৱাৰ কাৰণতো জানিব লাগে। আৰু কাৰণবোৰ বিচাৰি উলিয়ে আমি ৰোধ কৰিব লাগে আপুনি আপোনাৰ। আপুনি পৰিৱেশ পানী প্ৰদূৰ্ষণ হোৱাৰ কাৰণ কি ক'ব পাৰিবনে?
হয় হয় পানী বহুতো কাৰণতে প্ৰদূষণ হয় আমাৰ গাও অঞ্চলত বিশেষকৈ আমি আমাৰ মানে য'তে ত'তে আমি লেতেৰা বস্তু বোৰ খাল, বিল, পুখুৰীত পেলাই দিয়াৰ ফলত। প্লাষ্টিক বোৰ আমি পেলাই দিওঁও য'তে ত'তে পেলাই দিওঁ পানীত পেলাই দিওঁ পুখুৰীত পেলাই দিওঁ তাৰ উপৰিও আমি জীৱ জন্তু গৰু ম'হ আদি পুখুৰী পানীবোৰত আমি ধুৱাও পানীত এ তেনেদৰে পানীবোৰ প্ৰদূ্ষণ হয়। তাৰওপৰি চহৰ নদ-নদী পানীবোৰ এ ধৰি লওক কল কাৰখানাৰ পৰা অহা ধোৱা বা কি মল মূত্ৰৰ জৰিয়তে পানীবোৰ লেতেৰা হয় তাৰ উপৰিও নলাবোৰত তাৰ মানে আমি বেয়া বেয়া বস্তু বোৰ পেলোৱাৰ ফলত ই পানী আৰু যাই নদীত পৰে সেই নদীৰ পানী দূষিত হয় এনেদৰে পানী বৰ প্ৰদূষিত হৈ আহিছে
উম হয় আমি সেইকাৰণে পানীবোৰ প্ৰদূষিত ৰোধ ৰোধ কৰিবলৈ উম আপুনি ৰোধ কৰা কেইটামান কাৰণ ৰোধ কৰিব পৰা উপায় কওকচোন যাতে আমি
হয় আমি যিখিনি মানে অ কৰিব নলগা কাম কৰি আছো ধৰ য'তে ত'তে উম জাবৰ -জোথৰ পানীত পেলাই আছো সেইবোৰ নকৰিলে পানীৰ প্ৰদূষণ ৰ'দ হব তাৰ উপৰিও আমি খোৱা পানী যিবিলাক উৎস আহ সেইবোৰ আমি ভালদৰে সংৰক্ষণ কৰিব লাগিব। উম দমকল, কুঁৱাৰ পানীবোৰ আমি ভালদৰে সংৰক্ষন কৰিব লাগিব তাৰ ওচৰে পাজৰে গৰু, ম'হ আদি যাব নোৱাৰে সেইবোৰৰ কাৰণে আমি বেৰৰ ব্যৱস্থা কৰিব লাগিব অ আমি নলা- নৰ্দমা বোৰ আমি যদি চাফ চিকুণকৈ ৰাখো তেতিয়াাহ'লে নদ- নদীৰ পানী বোৰ চাফ চিকুণ হৈ থা কিব তেনেদৰে আমি পানী প্ৰদূষণৰ পৰা ৰোধ কৰিব পাৰো আমি সজাগ হব লাগিব সকলো নাগৰিক
উম কাৰণ পানী আমাৰ অত্যন্ত প্ৰয়োজন বস্তু
হয়
পানী নহলে জীয়াই থাকি
জীয়াই থাকিব নোৱাৰো খোৱাৰ পৰা, খেতি -পথাৰ দিয়ালৈ পানীৰ প্ৰয়োজন আছে
উম আমাৰ পানীয়ে আমাক জীৱন জীৱনত নিৰ্বাস কৰি কৰাৰ বহুত সহায় কৰে সেইকাৰণে আমি পানীৰ প্ৰয়োজন হয় আপুনি পৃথিৱীত কিমান শতাংশ পানী আছে আৰু তাৰ তাৰ কিমান শতাংশ ব্যৱহাৰ কৰা হয় এইটো জানেনে?
অ মই কিমান শতাংশ পানী আছে সেই বিষয়ে জ্ঞাত অ চেভেনটো, এইতটি পাৰচেন পিনী মানে মানে আমাৰ পৃথিৱীত আৰু ইয়াত ব্যৱহাৰ কিমান হয় সেইটো মই ইমান জ্ঞাত নহয় সেইটো আপোনাৰ পৰা জানিব বিচাৰো
আমাৰ পৃথিৱীত অ পানী আছে অ এশ শতাংশ পানী আছিল নহয় এশ শতাংশ পানী আছে তাৰে ভিতৰত তিনি তিনি শতাংশ পানী আমি অহ শুদ্ধ পানী বুলি কোৱা হয় আৰু তাৰে বাকী অহা পানী যিখিনি আমি ব্যৱহাৰ কৰিব নোৱাৰো মানে নিমখীয়া নিমখ সাগৰত আছে আছে মহাসাগৰত আছে যাত নিমখ নিমখ আছে অ নিমখ আছে উম উম হয় নিমখ আছে সেইবাবে আমি ব্যৱহাৰ কৰিব নোৱাৰিম উম উম আমাৰ তাৰে তিনি শতাংশ পানীৰো আৰু বহুত পানী আমাৰ অ আমাৰ যেনেকুৱা হিমালয় পৰ্বত অ আৰু বহুত এণ্টাৰ্টিকা মহাদেশ ত সেই পানীবোৰ গত মাৰি আছে বৰফত গত মাৰি আছে অ তাৰ বাবে আমি তাৰ বাবে উম আমাৰ তাৰে সনেকৈ অহ আমাৰ মাত্ৰ জিৰ' পইন্ট আহ শূন্য দশমিক শূন্য শূন্য আহ তিনি পা পা শতা তাংশ হে পানী আমাৰ ব্যৱহাৰ খাবলগীয়া পানী ব্যৱহাৰ কৰিবলগীয়া পানী আছে জৰামাহ নদী আহ পুখুৰী, বিল আদিত আছে আৰু ভূগৰ্ভৰ তলত আছে এতিয়া সেই পানীবোৰ সঠিক ব্যৱহাৰ কৰা অত্য অত্যন্ত প্ৰয়োজন হৈছে কাৰণ আমাৰ আপুনিতো গমেই পাইছে চাগৈ বহুত ঠাইত অ পানীৰ অভাৱ হৈছে পানীৰ ভূগৰ্ভৰ পানীতো বহুত তললৈ নুমি গৈছে আপুনি চাগৈ জানেয় উম সেইকাৰণে আমি পানীতো বহুত ভালকৈ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিব ল
হয় নিশ্চয় পানী মানে আমাৰ এ হয় কওঁকচোন
অ আপুনি কওঁকচোন কি কব খুজিছে
হয় আমি যিহেতু এ দৈনিক মানে দুই পৰা তিনি লিটাৰ পানী খাবই লাগে এ এই পানী খিনি আমি ধৰি লওঁক এ কেনেদৰে খাব লাগে মানে আমি কৰ'ৰ পৰা আনি খাব লাগে কি ধৰণৰ পানী খাব লাগে সেই বিষয়ে মনে আপোনাৰ পৰা অকনমান জানিব বিচাৰিম উম হেল্ল'